হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল' হেল্ল'?
শুনিছা নে নাই?
হেল্ল'?
শুনিছা নে নাই? হেল্ল'? শুনিছানে নাই? কি কৰি আছা?
এইয়া ভাত খাই আহিছোঁ আৰু ভাত খাই এতিয়া বহি আছো তাক কে বাৰু শুম আৰু এতিয়া।
ভাত কি বনালা? খালো।
ভাত আজি এই আলহী আছিলে সেইটো কাৰণে মাংস বনালো। মাংস - মাংস।
অ মাংস।
আ মাংস বনালো আৰু নে দালি বনালোঁ তাৰপৰা আৰু তেনেকেই খালোঁ নেমু - চেমু লৈ পেলাই।
তেনেকেই খালো আৰুনো কি খাম আৰু গৰমত এতিয়া সেই আলহী আহিছে কাৰণে মাংস বনালো আৰু।
আলহী কৰ?
বাকী? এই আমাৰ ঘৰতে আৰু।
অ অ।
বেছি দূৰৰ বেছি দূৰৰ নহয় সেইটোৱেই।
তাকেইটো।
তাৰপিছত বাকী কিদি খালা এনেই তোমালোকে?
আমি উম দালি বনালো আৰু মাছ তাৰ পিছত ভাত কেৰেলা, আলু ভাজিলো তেনেকেই খালো আৰু গৰমত এ তিয়া আৰু বেছি বনাব নোৱাৰি ন, বেছি খাবও নোৱাৰি আৰু বনাবলৈও মন নাযায়। যিটো গৰম পৰিছে।
উম বহুত গলম, ৰ'দটো নাই যদিও একে ইমান গুপগুপীয়া গৰম এটা মা ছে বা! একেবাৰে মানে গৰমতে মানুহ থাকিব নোৱাৰা হৈ গৈছে।
তাকেইতো, আজি ৰাতি শুৱাটো গৈছে আৰু। গৰম যিটো পৰিছে।
ইমান, সেইটোৱে ফেনে কামে নিদিয়া হৈছে। ফেনে একে কামেই নিদিয়ে ইমান উম, ইমান গৰম পৰিছে একে কামেই নিদিয়ে সেয়া। তেনেকে আৰু উপায় নাই আৰু তেনেকে নুশুলেও নহয়। এনেকে সুৰ কৰি থাকো আৰু সোনকালে টোপনি নাহেই। উম, সেইটোৱে পকাতে শুল
শুই থকা হয় আৰু ন? পকাটোৱেতে প ফা পকাত শুই থাকিলে মানে ঠাণ্ডাতো উম ঠাণ্ডাত লাগে কিন্তু আকৌ তলৰ পৰা ঠাণ্ডা লাগিলে আকৌ বেয়া হয় তেতিয়াও আকৌ
সেই সেইটো ত ঠাণ্ডাতটো বঢ়িয়া তলৰ পৰা আৰু ঠাণ্ডাতো সেইটোৱে ঠাণ্ডাটো তলৰ ফালৰ পৰা বঢ়িয়াকৈ আহে কিন্তু আৰু মানে কি হয় ইয়াৰ পৰা আকৌ হেৰি কৰিলে এইটো কি মানে হেৰি হৈ যায় পোক অ কিবা কিবি আহে বুলি সেইটো কাৰণে আকৌ ভয় নহয়।
তাকে নহয় আকৌ মানে ঠাণ্ডা পকা ঠাণ্ডাতো পালে তোমাৰ গেছ গেছ পালে মানে সেইটো বেমাৰ হয়গৈ। পৰাপেক্ষত কাপোৰ এখন পাৰিয়ে শুব লাগে। ঠাণ্ডা এই পকাটো ডাইৰেক্ট একে পকাত শুব নালাগে কাপোৰ এখন পাৰি ল'ব লাগে সেই কাপোৰখন পাৰি লৈ শুলে তেতিয়া একো নহয়। ডাৰেক্ খোৱা হয় যে সেইটো কাৰণে তেনেকুৱা হয়।
সেইটোৱেই।
উ তাকেতো আৰু মানুহ আৰু এতিয়া মানুহৰ অৱস্থাই দিনে দিনে বেয়া হৈ আহি আছে তাতে প্ৰকৃতি বিলাকো আজিকালি বেৰেং হৈছে যে।
সেইটোোৱয়তো মানুহৰ অৱস্থা পাতি সেইটোৱেই মানুহৰ অৱস্থা পাতি বেয়া হৈ গৈছে আৰু মানুহৰ মানে কি হ'ব ঠিকেই নাই গৰমত মানে মানুহৰ। কি হব ঠিকেই নাই ইমান গৰম পৰি
নহয় মানে এতিয়া হৈছে কথাটো গছ গছনি নোহোৱা হৈছে। আৰু কেওফালে গছ গছনি কাটি গোটেই একেবাৰে তোমাৰ মানে পূৰা একেবাৰে চাফা কৰি পেলাইছে সেইকাৰণেতো আৰু বেছি এতিয়া প্ৰদূষণটো বেছি বাঢ়িছে।
সেইটোৱেই।
আৰু প্ৰদূষণৰ ফলতে মানে এতিয়া আৰু উ বতাহ বতাহ বোলা বস্তুতটো নাইকিয়া হৈ গ'ল ন বাৰী দূষিত হৈ গৈছে। এতিয়া যিটো বতাহ ল'ব লাগিছিলে সেই বতাহটো আমাৰ আজিকালি নাইকিয়া হৈ গ'ল। আগতে মানুহে গছৰ তলত বহি পেলাই বিচনীয়ে বেছি বেছি বতাহটো লৈছিলে কিন্তু এতিয়া মানুহে নোৱাৰে এই সেইটো বটাহ লবলৈ। এতিয়া ফেনৰ বতাহটোৱে লৈ থকা হয়।
সেইটোৱেফেনৰ এ চি কুলাৰ আজিকালি মানুহৰ সেয়াহে আৰু। বেলেগ বেলেগ হেৰি নাই এতিয়া চব আৰু এচি তলত কোলাৰ তলত গছৰ তলত মানুহ নবহে আৰু আগৰ দিনৰ মানুহে গছৰ তলত বহিছিলে গছৰ তলত পুহি বিচনী মাৰি তেনেকৈ কৰিৈছিলে আকৌ
তাক
চোতালত। চোতালত হেৰি কৰিছিলে।
তাকেতো সেইটো আৰু কে চিষ্টেমটো আজিকালি নাইকিয়া হৈ গ'ল আৰু আজিকালি আগৰ গ মানুহ গোটেই উম তিনি চাৰিজনী মাইকী মানুহ গছৰ তলত বহি কথা বতৰা পাতিছিলে আজিকালি সেইটোিষ্টম আগৰ চিষ্টেমটো নাই আৰু এতিয়া গছৰ তলত বহি সেই কথা পতা সেই চিষ্টেমটো নোহোৱা হৈ গ'ল মানুহ লাহে লাহে মানে বেলেগ হৈ গ'ল আৰু।
সেইটোোৱে এতিয়া আৰু এতিয়া বিায় মানুহ নোলায় এতিয়া আগৰ আগৰ দিনৰ ল'ৰা ছোৱালী চোতালতে বহি পঢ়িছিলে চোতালতে বহিছিলে গৰমত চোতালতে চব এতিয়া সেইটো নহয় আৰু এতিয়া চব আৰু ভিতৰত একেবাৰে চব ভিতৰে ভিতৰে আৰু বাহিৰত নাই আৰু মানুহ সন্ধিয়া হ'ল মাতকে বাহিৰত দিনৰ হ'ল মাতকে বাহিৰ ভিতৰত বাহিৰত নাথাকে আৱ
এতিয়া আগৰ ধৰ মোবাইলটো ল'ব আৰু হাতে হাতে আৰু মোবাইলটো লৈ আৰু হাতে হাতে আৰু ডাইৰেক আৰু তেনেকাই আৰু
এইকেইদিন মোবাইলে আজিকালি মানুহৰ মোবাইলেই আজিকালি খালি এতিয়া আমিওতো মোবাইলেই চাই থাকো মোবাইলৰ বাহিৰে বলেগ কি এতিয়া একো কৰিবলৈ মনে নাযায় কাম বন কৰি শেষ হোৱাৰ পিছতে আৰু মানুহৰ লগত কথা পাতিব মন নাযায় আৰু মোবাইলটো মোবাইলটো লৈ হাতত লৈ আৰু আৰু সেপিনে টোপনি যোৱা হয় মানে মানুহৰ লগত কথ কি কথা পাতিব কথা পাতিবলৈ সময় নাই কাৰো এতিয়া মোবাইলটো একমাত্ৰ সাৰথি হৈ পৰিছে মানুহৰ
উম তেনেকুৱাই হৈছে আৰু চাপাৰৰ মোবাইল পৰাই
এতিয়া মোবাইল যিমানেই চোৱা হৈছে সিমানেই চকুৰ পাৱাৰ বিলাক নষ্ট হৈছে মানুহ আজিকালি চশমা ল'বলগীয়া হৈছে চশমা নহ'লে মানুহে একোৱেই নেদেখে দিনে দিনে এতিয়া এতিয়া সৰু সৰু ল'ৰা ছোৱালীগোটাও আজিকালি চশমা ব্যৱহাৰ কৰে আগৰ মানুহেটো চশমা ব্যৱহাৰ নকৰেই এতিয়া মানে যে যেতিয়া আৰু তে তিনি, চাৰি বছৰ হোৱাৰ লগে লগে চশমা আহিয়ে যায় চশমা পিন্ধিলেহে দেখে
সেইটোৱে সেইটোৱতো চশমাহে লাগে আজিকালি ল'ৰা ছোৱালীকে পাৱাৰ মোবাইল চাই চাই চকু পাৱাৰ নোহোৱা হৈ গৈছেগৈ মানে কি হয় অকণমান সৰু ল'ৰা-ছোৱালীৰে মানে একে মোবাইল চাওঁতে চাওঁতে চকু পাৱাৰ কমি গ'ল যে এতিয়া চবেই খালি হেৰি চশমা পাৱাৰৰ চশমা মানে কণ মোবাইল বেছি চাই যে মোবাইলতে এনি টাইম মোবাইল চলাই থাকে সেইটো কাৰণে মানে পাৱাৰবিলাক কমি গৈছেগৈ সেইটো কাৰণে মোবাইল নহ'লে থাকে নাথাকে যে সেইটো কাৰণে বেয়া হৈছে ল'ৰা-ছোৱালী চকুবিলাক বেয়া হৈ গৈছে এতিয়া আগৰ মানুহৰ মানে কি আছিলে আগৰ মানুহে এনেই মোবাইল নাচাওঁতে আকৌ কুকুৰী কনা হৈছিলে
হে হে সেইটো আকৌ এটা বেমাৰ হে কুকুৰী কণাটো কুকুৰিকণাটো বেমাৰ মানে এইটো বস্তুটো কেনেকুৱা ধৰণ এই কিযে কিছুমান স্মৃতি শক্তি মানুহৰ উম তেতিয়া মানে হেৰি থা হয় এ তেতিয়া মানুহ এটা শক্তি থাকে সেই শক্তিটো মানুহৰ কিবা এটা পাৱাৰ হেৰি মিছ কমি যায় কমি গ'লে তেতিয়া মানুহৰ কুকুৰী কণা হয় আজিকালি সেইটো নাইকিয়া হৈ গ'ল কাৰণ এতিয়া ডক ডক্টৰে বহুত
তাকেহে আজিকালি মানুহৰ মানে মোবাইল মোবাইল চাই চাই কণা হৈছে আগৰ মানুহ মোবাইল উম কিবা মানে আচলতে হেৰি হয় কিবা খাদ্যৰ দুখতো হয়ও।
নহয় নহয়, খাদ্য দুখত নহয় আৰু কিবা গাত কম হ কল কেলচিয়াম বস্তুটো আগতে প্ৰটিন বস্তু, কেলচিয়াম কমি থাকে ন।
কিবা এটা খা দ্যৰ কমি হ'লে মানে মানুহৰ মানে সেইটো মানে চকুৰ পাৰটো কমি যায়, কুকুৰীকণা হয় তাৰপিছত এ এতিয়া ধৰ, আজিকালি ল'ৰা - ছোৱালী খাদ্যটো ভালেই পায়, মাক - বাপেকেতো আৰু খাদ্য পুৰাই খুৱায় কিন্তু মানে কি হ'ল আজিকালি ল'ৰা - ছোৱালী মানে সেইটো কুকুুৰীকণা নহয়, এ অ কি হেৰি মানে চকুৰ পাৱাৰ কমি গৈছ তে এতিয়া মানে ল'ৰা - ছোৱালী মোবাইল চাই চাইহে কনা হৈছে মানে তেনেকুৱা মানে।
ধাকে, নহয় এতিয়া মানে আগৰ যিটো সেই বেমাৰ আছিলে সেই বেমাৰবোৰ নোহোৱা হৈছে কাৰণ ডক্তৰে নানা ৰকমৰ বেজি, বৈজ্ঞানিকবিলাকে এতিয়া নানা ৰকমৰ তোমাৰ ঔষধ উলিয়াইছে, মেডিচিন উলিয়াইছে আৰু বেজী বটীয়া উলিয়াইছে সেইকাৰণে এতিয়া এতিয়া প্ৰতি বাচ তিনিমাহৰ - চাৰিমাহৰ লগত পলিঅ' হৈ থাকে, আগৰ বিক - বিকলংগৰ বস্তুটো বেছি আছিলে।
উম।
কিন্তু এতিয়া মানুহ এতিয়া বিকলংগ খুব কমেই, ক'ৰবাত গাঁওখনত এটাহে হয়। কে একেটা আগৰ - আগৰ সেই তোৰ আগতেতো বহুত আছিলে এতিয়া আমাৰ গাঁৱতে কিমান আছে তেনেকুৱা ধৰণৰ কথা। কিন্তু এতিয়া ল'ৰা - ছোৱালীখিনি এতিয়া যিখিনি নতুন জন্ম হৈ আহিছে সেইবিলাকৰ সেই ল'ৰা - ছোৱালীবিলাকৰ নাই কাৰণ তেওঁলোকৰ এতিয়া মানে যিটো ঔষধ পাব লাগে, মেডিচিন পাব লাগে সেইখিনি পাই আছে কাৰণে এতিয়া মানে সেই বস্তুটো আঁতৰিহি গৈছে।
সেইটোৱে - সেইটোৱে এতিয়া মানে যোন তেনেকুৱা হেৰি হৈছে আৰু মানে এইয়া
তাকে সেইকাৰণে মানুহে এন যি ডক টৰৰ কিছুমান ঔষধ পাতি এতিয়া ধৰ বৃদ্ধিয়ে কৰে। কিছুমান চেকআপ কৰে সেই চেকআপত মানুহে দেখুৱাব লাগে যে কি কিবা কমি আছে নেকি? কিবা বেছি আছে নেকি? তেতিয়াহে অনুমানটো কৰিব পাৰি।
সেইটোৱেইতো।
কেতিয়াবা নেদেখিলে নকৰিলে কি অনুমান কৰিব পাৰিবা এতিয়া তোমাৰ প্ৰেচাৰ আছে নে নাই বা তোমাৰ ডায়বেটিছ আছে নে নাই আৰু যে তোমাৰ এতিয়া ধৰা কলস্থাল বাঢ়িছে নে নাই সেইবিলাক
কি থাইৰইডটো বহুত বেছি হৈছে আকৌ চুগাৰটো বহুত বেছি হৈছে মানুহৰ মানে তো মানে কেনেকুৱা মানে তোমাৰ মানে থাইৰইড মানে চ হেৰি নহ'লেও মানে থাইৰইড হৈ যায় আকৌ চুগাৰ মানে মানুহৰ মানে কি হৈছিল সৰু সৰু ল'ৰা - ছোৱালীও চুগাৰে পায় মানে কি মানে এই প্ৰব্লেমটো হৈছে ঠিকেই নাই। আগৰ হৈবিলাক বস্তু ইমান নাছিলে।
নহয় এতিয়া খাদ্যৰ কাৰণেই হৈছে কাৰণ খাদ্যটো ভেজাল ন, খাদ্য টো ভেজালৰ ওপৰত এতিয়া খাদ্যটো যিটো আমাৰ খাদ্য, আমি এতিয়া ভাবো কি আমাৰ এইটো খাদ্যয় ভাল কিন্তু সেইটো নহয় এইবিলাক ইয়াত যে ৰাসায়নিক সাৰবিলাক দিয়া হয় যিবিলাক কাৰ্বহাইড্ৰেট দিয়া হয় সেইবিলাক তাৰপৰা মানে লৰা, আমাৰ আচলতে শৰীৰত আমি যিটো পাব লাগে সেইটো নেপাও ন, আমি বেলেগহে পাও সেইকাৰণে সেইবিলাকৰ প্ৰায় বেমাৰৰ উৎপত্তিবিলাক আছে, আগতে মানুহে থাইৰড কি বস্তু চিনিয়ে নেপাইছিলে চুগাৰ কি বস্তু চিনিয়ে নাপায়। কিন্তু এতিয়া মানুহৰ প্ৰত্যেকৰ সৰুৰ পৰা সৰু ল'ৰা ছোৱালী একোটাও ছুগাৰ, থাইৰড -
উম
তেনেকুৱা ধৰণৰ বেমাৰ হয়।
সেইটোৱে টো চবৰে মানে। ছুগাৰ থাইৰইড চবৰে একেবাৰে মানে কি হ'ব ঠিকেই নাই মানুহৰ। সেইটো কাৰণে মানে হেৰিয়ে হৈ গৈছেগৈ মানুহৰ। এতিয়া মানে আজিকালি মানুহৰ মানে চুগাৰ - থাইৰড এইবিলাকৰ কাৰণে মানুহৰ সৰু সৰু ল'ৰা ছোৱালীয়ে ভাল ভাল বস্তু তেনেকে খাব নোৱাৰে হৈ গৈছে গৈ। কিবা এটা বস্তু দি আজিকালি মানুহক চেনি তেনি দিবই নোৱাৰে চাহত চেনি নিদিয়াকৈ নিমখ - হে দিব লাগে মানুহক, কাৰণ সৰু সৰু ল'ৰা-ছোৱালীৰ চুগাৰে পাই আৰু - চুগাৰ হয় আৰু সিহঁতে আৰু কি আৰু চেনি খাব আলু খাব এইবিলাক - সেইবিলাক নাখায়েই ল'ৰা-ছোৱালী আজিকালি সৰু সৰু ল'ৰা-ছোৱালী হয় কিহৰ কাৰণে নাজানো আৰু দেই।
এইবিলাক মানে বহুত বেছি বাঢ়ি গৈছে আৰু আমাৰ ইয়াত।
নহয় এতিয়া চেনীটো চেনীটো এতিয়া খাবলৈ পাৰি, পাৰিলেও মানে কি? ভেজাল হয়। আৰু মিঠা নেখালেও স্মৃতি শক্তি কমি যাব আকৌ বাচ্ছা সক- হলে এতিয়া মিঠাটো খুৱাব লাগিব মিঠাটো যদি নাখায় তেওঁলোকৰ স্মৃতিটো কমি যায়। সেই গতিকে মিঠাও খাব লাগিব আৰু এতিয়া চুগাৰটো - চুগাৰটো এতিয়া চুগাৰটো থাকিলেও মানে আকৌ চুগাৰ থাকিলেও আকৌ চেনি চাহ- একাপ খালেহে আকৌ চুগাৰ টো বাঢ়ে নহলে একে নীল হৈ গলেও আকৌ দিগদাৰ। তাতো বহুত প্ৰব্লেম আছে মানে এতিয়া কোনো ফালৰ পৰা মানুহ বিলাকৰ উপায় নোহোৱা হৈছে আৰু।
সেইটোৱে। মানে কেওফালৰ পৰাই মানুহৰ মানে সমস্যা আৰু। উপায় নাই কি, মানে তেনেকেই মানে বাচি বিচাৰি খাই কৰি থাকি - থাকিব লাগিব, নহ'লে মানুহৰ মানে ক'ত কেতিয়া কি হৈ যায় আজিকালি মানে ধৰি - ব নোৱাৰি আৰু মানে বেমাৰ বুলি ক'লে -